কি
হেল্ল
অ', শুনিছনে?
অ', শুনি আছোঁ ক।
কি কৰিছ?
এনেই বহি আছোঁ।
অ', মই আজ যি হে কৰিলো ৰহ, এই মোৰ অসমীয়া গহনা বিলাক চাফা কৰিলো।
হয় নেকি অ' উম।
আ পাৰ
অহ। অ। হেল্ল। অহ অ।
শুনা নাই নিকি মোৰ কথাখিনি ভালকৈ। অ তে ত মোৰ মানে এইটো আছে ন।
অহ। উম। হেল্ল।
কিয় অহা নাই?
কি হ'ল আকৌ হেল্ল। অ।
মোৰ
বুজা নাই ৰ।
ত অকমান বাহিৰলৈ ওলাই আহি দেচোন।
বাহিৰতে আছোঁ মই বাৰণ্ডাতে বহি আছোঁ।
কি বা হ'ল, এতিয়া তই ক চোন?
এতিয়া এতিয়া অ শুনিছোঁ এতিয়া।
মোক কি মই অসমীয়া গহনা খিনি চাফা কৰি আছিলো বোলো।
অ অ।
আছে মোৰ সেনেকে কৰিয়ে থোৱা হৈ আছে। তো ধৰ এইয়া জোনবিৰি, গলপতা, এইবিলাক গামখাৰু।
অ অ তাইৰ পৰা লৈছিলো মই অ দিন হ'ল। ঠিকে আছে। ঠিকে আছে। অকমান পলিচ কৰিবলগীয়া হৈছে কিন্তু বাকী চব ঠিকে আছেঁ।
বহুত দিন হ'ল নহয়।
অ মোৰ মইও লৈছিলো নহয় তোৰ এইবিলাক জোনবিৰি, গলপাতা, দুগদুগী এইবোৰ যে মইতো এই অসমীয়া গহনাৰ পৰা লৈছিলো, গণেশগুৰিত যে অসমীয়া গহণা টো আছে।
গম পাইছোঁ।
অ অ তাতে সেই যে এতিয়া কলা পৰি গৈছে বস্তুবোৰ কিয় বা?
অ নহয় এইটো কিবা ঘাম লাগি থাকিলে কোলা পৰি যায় বোলে। অকণমান ধুনীয়াকে শুকুৱাই মেলিয়াই।
অ খুলি মেলি থব লাগে ধুনীয়াকে।
অহ ধুনীয়াকে বতাহ পোৱাকে।
অ অ আৰে ভালেই দে। কিনিব নোৱাৰে।
উ
দামটোও কম মানে বাজেটটোও কমকে হয়। হয় নে নহয়? কম দামতে ধুনীয়া বস্তু পায়। অলপমান, অলপমান কিন্তু ধুনীয়াকে ৰাখিব লাগে আৰু মানে।
উম, উম ৰখাটো অকণমান ভালকে হ'লে বস্তুটো বহুত দিন যায়।
বহুত দিন যায়। তোৰ যে হাতৰ খাৰু এপাত আছিল যে ধুনীয়া।
অ' আছে একদম ধুনীয়া হৈ আছে সেইযোৰ। কৰবালৈ পিন্ধি গ'লে আহি পিনে তাৰমানে অকণমান বতাহত শুকালে শুকোৱাৰ পিছত অকমান লাহেকে আৰু বতাহটো পোৱাৰ পিছত আৰু লাহেকে সামৰি থব পাৰি আৰু।
অ লগে, লগে যদি তই বক্সৰ ভিতৰত সোমোৱাই দিয়া নহ তেতিয়া অসমীয়া গহনাটো মানে নষ্ট হৈ যায়।
নষ্ট হৈ যায় ঘাম লাগিলে ধৰ পানী লাগিলে।
অ এইটো তোৰ মানে কি। সোণটো নহয় নহ সোণৰ পানীটো দিয়ে।
অ'।
কয় নহ সেইকাৰণে মানে।
ছটিয়াই পেলাই বনাই মানে ত' সেইকাৰণে মানে। তোৰ ৰূপৰ ওপৰত সোণৰ পানীটো ছটিয়াই দিয়ে।
ছটিয়াই পিনে কৰে অ।
আৰু। এইফালেতো নগৰ বনাই নহ ৰনথলী নামৰ জেগাখনত বনাই। তাৰ উপৰিও তোৰ বৰপেটাৰ ফালেও বনায় । অ সেইটো থুৰিয়া সেইবোৰ থাকে নহ সিহঁতৰ।
সিহঁত তেওঁ অ'।
থুৰিয়া বুলি কয় নেকি?
থুুৰয়া বুলি কয় অ' ডাঙৰ, ডাঙৰকে।
গধুৰ, গধুৰ আছিলে আকৌ সেইকাৰণে কাণখন ওলমি, ওলমি পৰে।
অ ফুটা হৈ ।
অ আজিকালি সেইকাৰণে অকমান মানে ওজনটো কমাই লাইট ৱেটত কৰি পেলাই কৰি পিলে বনাইছে বস্তুবোৰ।
উম।
পিন্ধিবলৈও ধুনীয়া দেখ
আগতে সেই ডাঙৰ এপাত ফিক্স আছিলে মানে নহ পিছফালৰ ডালো। এতিয়া নহয় এতিয়া তই ঘূৰাই, ঘূৰাই তই বনাব পাৰ মানে এডাল।
অ, অ, অ, অ।
আজিকালি বহুত ওলাইছে এই তোৰ এই প্ৰজাপতি এখন ওলালে নহ প্ৰজাপতি অসমীয়া গহনা। আপাৰাজিতা খনটো আছেই দুগদুগী বুলি এখন আছে গুৱাহাটীত। তাৰ পিছত এ আৰু কেৰুমণি বুলি এখন আছ ছে ধেৰ আৰু কিন্তু এইটো ভাল জানা নে আজিকালি বহুত ল'ৰা ছোৱালীয়ে ।
ধুনীয়া বিজনেচ এইটো মানে ব্যৱসায় হিচাপে কৰিবলৈ ল'বলৈও ভাল। বেছিকৈ পইচাও হেৰি দৰকাৰ নহ'ল। বস্তুও ভাল।
আৰু চবেই যে সোণ ৰূপৰ যে বিয়া চিয়াত দিব পাৰিব।
উম।
নাই ন সোণৰ বস্তু চব মানুহে কেনেকে, নোৱাৰে ন দিবলৈ ল'ৰা-ছোৱালীক মানে।
উম, আৰু নহয় এতিয়া এতিয়া অসমীয়া বিয়াত অসমীয়া গহনা সেইপাত থাকিলে ভালো লাগে।
অ', ভালো লাগে। আৰু অ', এই যে ক এই ইফালেকে কপাল যে লয় সেইপাতক কি বুলি কয়! কপালি ন।
কপালি, অ'।
অ', - অ', -অ', আমি আৰু বনালে আজি এনেকে সেনেকে কপালি বনাই লয়।
অঁহ'।
সেইটো এপাত চিধাকে লয় আৰু দুইছে দুইফালে নাথাকা জানো এপাক।
উম।
তেনেকেইটো বনাই লয় দেৱ এয়া, অসমীয়া চিনেমা- তিনেমা বিলাকত চাবিচোন।
অ', কইনা বিলাকে পিন্ধে যে।
অ'। সেই কি উম মোৰ আছিলে জাননে মোৰ কিছুমান চিঙি পিনে গৈছে।
অঁ।
এই বিয়াত, বিয়াৰ সময়ত বনোৱাবোৰ চিঙি-চিঙি ঠিক কৰিবলৈ আছে, কিন্তু ঠিক কৰিলে পইচা লাগে বহুত লাগে। বাইশ তেইশ সেনেকে মানে এবাৰ এবাৰ পলিচ কৰিলে।
হয় নেকি! মই পলিচ কৰোৱাই নাই এতিয়ালৈকে এবাৰো।
ধুনীয়া হৈ আছে ন।
নহয় এ হেৰি এডাল আছিলে ডিঙিত পিন্ধা এডাল।
তোৰ এডাল দীঘলো নাছিলে জানো বিয়াৰ সময়ত যে লৈছিলি। এই গোটেইখিনিতে অপৰাজিতা বাৰ পৰাই লৈছিলি নেকি? অ'।
পলিচ কৰিবলগীয়া হৈ আছে, এতিয়া পলিচ কৰোৱাগে নাই এতিয়া বহুত পৰিব চাগে পলিচ কৰালেও।
ন বাইশ তেইশ মান পৰি যায় তোৰ।
অঁহ'।
আৰু কি জানানে অলপমান পইচা খৰচ কৰি কিন্তু ভাল ব্ৰেণ্ডৰ লোৱাই ভাল। এইবোৰ মানে সেই নহয় নষ্ট হয় নাযায়গে তেতিয়া।
নষ্ট হৈ নাযায় অ', আজি-কালি আৰু কিবা ডুপ্লিকেতো ওলাইছে নহয়।
ডুপ্লিকেট বোৰ এতিয়া কি কৰিবি চব মানুহটো এফৰ্ড কৰিব নোৱাৰে তোৰ, দামীটো। চাৰি পাঁচ হাজাৰ টকাৰে কোনেনো পিন্ধিব পাৰে, সেইকাৰণে ডুপ্লিকেট বোৰ ওলাইছে ভালো হৈছে বাৰু ডুপ্লিকেট টো ওলোৱাৰ কাৰণে চব মানুহে পিন্ধে, আৰু আজি-কালি দেখিছ নে তই উম, সেয়া অকল যে মেখেলা-চাদৰৰ লগতে পিন্ধে এনেকুৱা নহয়টো। অ', ফিউ
পাৰে।
অ', মানে ফিউজন কৰি মিক্স কৰিও পিন্ধে তোৰ।
অ'।
আৰু আজি-কালি যে সোণৰ কালাৰ টো নহয়। অসমীয়া গহনাটো ডিজাইনতটো অসমীয়া গহনা কিন্তু ৰূপত থৈও বনাই।
ৰূপতেও বনায় অঁ', ৰূপত বনায় তাৰপিছত পাথৰ দি দি বনায়।
অ', পাথৰ দি দি বনাই তই এবাৰ পাথৰৰ লৈছিলি নহয়। সেইপাত আছে নে ঠিকে?
আছে আছে ঠিকে আছে।
পাথৰবোৰ ওলাই যোৱা নাই ন?
পাথৰবো নাই যোৱা এতিয়ালৈকে ধুনীয়া হৈ আছে এনেকে পিন্ধিলে আহি পিনে শুকুৱাই মেলি ধুনীয়াকে ধ-থৈ দিওঁ, ধুনীয়া হৈ আছে এতিয়া।
নহয় তই কোনোবাক দিবলে এপাত লৈছিলি যে?
অ লৈছিলোঁ, অ
সেই পাতো ঠিকে আছে। এতিয়া আৰু এই যে ৰূপ ৰূপত যে এইবিলাক যে বনাই যে আজিকালি, ত' সেইবিলাক হে কৰে তো- উম' তো। এই, এই পেন্ট-চেণ্ট, চাৰ্ট-তাৰ্টৰ লগতো যে পিন্ধে মানে ৱেষ্টাৰ্ণ ড্ৰেছৰ লগতো যে পিন্ধে যে- দেখিবলে ভাল লাগে কিন্তু বস্তুটো।
ভাল লাগে ভাল লাগে। আজি-কালি ল'ৰাবিলাকে হেৰি ল'ৰাবিলাকে পিন্ধিব পৰা টাইপৰ যে ব্ৰুজ পিণ্ট টাইপৰো ওলাইছে।
অ' ল'ৰাবিলাকো পিন্ধে না আজিকালি?
অ অ চাৰ্টত কুৰ্তি, কুুৰ্তাবিলাকত লগাই-লগাই পিন্ধে বৰ ধুনীয়া দেখি।
অ এই যে সেই মডেলিং কৰিলে মডেল বিলাকেও আজি-কালি এইবোৰে মানে বেছিকে হেই কৰে।
বেছিকৈ হেই কৰে, তেন তে
তাতে নহয় আমাৰ অসমৰ বাহিৰা মানুহ বিলাকেও আজিকালি ভাল পায় মানে এইবোৰ। অসমলে আহিলে মানে কি কিনিব ধৰ মানে পাটৰ কাপোৰটোতো আমাৰ আছেই, তাৰেপৰি কিছুমান মানুহে বাহিৰৰ পৰা ফুৰিবলে অহা মানুহে অসমীয়া গহনাটো কিনিবই আৰু।
ন্, এতিয়া প্ৰচাৰতোও বেছি হৈছে নহয় সেইকাৰণে মানুহে জনাও হৈ- ছে সেকাণে লৈ লৈ
অঁ- আৰু আৰু সেই উপহাৰ দিবলেও ভাল চাবিচোন কোনোবাক ধৰ কিবা এটা দিবলৈ আছে, মইয়ে ভাবিছোঁ, মোৰ এখন বিয়া আছে মানে ভন্টি এজনীৰ। উ' তাইকতো কিবা এটা দিব লাগিলে, লেকিন অ এতিয়া ধৰ তিনি হাজাৰমান টকাত মই এটা সেনেকুৱা বস্তুৱে পাই যাম হয় নে নহয়? নে মেখেলা-চাদৰ টো যে পাটৰ কাপোৰ এযোৰ মই নাপাওঁ সেইটো দামত।
উ নাপাৱ।
অ'। ত' এনে মই ভাবিছোঁ আৰু- উম্ যে এনেকুৱা এডাল দি দিওঁ নেকি বা এ গলপতা নিচিনা বা এ হাতৰ খাৰু এপাতো দিব পাৰি।
অ দিব পাৰি তাতে দামটোও কমতে হ'ল, বস্তুটোও ধুনীয়া হ'ল।
অঁ অঁ আৰু অ সেইটোৱে পাম অৰিজিনেলটোৱে পাই যাম, ডুপ্লিকেট বাৰুটো বিলাকটো কমতে পাই বাৰু।
অ অ অৰিজিনেলটো পাবি। গামখাৰুৱে হওঁক, মুঠি খাৰুৱে হওঁক।
অ্'। ফেঞ্চি বজাৰত এখন দোকান আছে নহয় এইটোৰ মছজিদ গলিৰ সেইখিনিত।
অ'।
আ-আচ্ছা তাত মই এদিন গৈছিলোঁ আৰু কিবা বিয়া আছিলে। কিনিবলে গ'লো, কিমান আৰু অস অৰিজিনেল বিলাকতো আছেই। কিন্তু তাৰো পৰো নতুন-নতুন ডিজাইনটো পিন্ধিব মন যায় সেই হিচাপে আৰু তই কিমান ডিজাইন বনাবি আৰু। মানে। এডাল এডাল বনালে চাৰি-পাঁচ হাজাৰ টকাত, অ চাৰি পাঁচ হাজাৰ টকাতো পৰিয়ে যায়, মই ভাবিলোঁ আৰু এই ফেঞ্চি বজাৰত এখন দোকান আছে- তাৰ তাতে মানে পাই আৰু বস্তুবোৰ, উম তাত মই বোলো তাৰ প্ৰায়ে কিনো আৰু। দামবোৰো বহুত বেছি লোৱা নাই জানানে? আঠশ, ন শ সিমান মানতে তোৰ ধুনীয়া ধুনীয়া পাই গৈছোঁ কিন্তু।
হয় নেকি?
অ', অৰিজিনেল সেইবিলাকো পতককে নষ্ট নহয়। তাৰমানে এই এইবিলাকৰ দৰে আৰু বছৰ বছৰ ধৰ নাযায় দেচোন আৰু? অ', কিন্তু দিনতোটো দুই তিনি বছৰ আৰামছে চলাব পাৰি আৰু। এইবিলাক ধৰ তোৰ আমাৰ বিয়া হবলে দহ বছৰ হ'ল। এতিয়া দহ বছৰলে এইবোৰ অৰিজিনেল বোৰ ধুনীয়াই হৈ আছে। আৰু ধুনীয়া হৈও থাকিব তোৰ মানে। যদি আমি ঠিককে ৰাখি থৈ দিওঁ, তো ধুনীয়াই হৈ থাকিব। কিন্তু এ কম দামীবোৰো লৈ পেলাই তোৰ চলাবলে বেয়া নহয় আৰু মানে বস্তু টো। অমাৰ আইতাহঁতৰ বোৰে থাকি যোৱা নাই জানো? য'ত ইমান ধুনীয়া লাগে এতিয়ালৈকে। অ', ৰঙা ৰঙা মণিটো যে থাকাটো, সেইটো কি ধুনীয়া লাগে ন?
অ', আৰু এইবিলাক আজিকালি ব দুই তিনিডাল বেছিকৈ থাকিলেও দেখিবলৈ হেৰি ব্যৱহাৰ কৰিবলৈও ভাল। আজি এখন বিয়াত এখন, কালি বেলেগ এখনত বেলেগ এডাল
উম আমাৰ অসমতে ভাল দে আৰু, সোণৰ বোৰ নহলেও হয় মানে নহ'লেও কথা নাই আৰু।
কথা নাই, আমাৰ নিজৰ অসমীয়া গহনা আছেই।
অ' নিজৰ অসমীয়া গহনা আছেই আমাৰ। আৰু বাহিৰত মানুবিলাকে এইটো এইটো বস্তু দেখা নাই ন? সিহঁতে দেখি পেলাই খুব ভাল পায় বাহিৰৰ মানুহ বিলাক।
অ' সেইকাৰণে লৈ লৈ যায় দিল্লী মুম্বাইত থকা মানুহ বিলাকে?
উম, হুম। হাতৰে চাবিনে তোৰ আঙুঠিয়ে চাবি নে গলত পিন্ধাই চাবি আৰু কাণফুলিও কি ধুনীয়া ধুনীয়া যে। এই কেৰু বুলি যে বস্তুতটো আছে, সেই মোৰ কেৰু আছিলে। কেৰুতো তাৰ মানে তোৰ সেই বৰপেটাৰ ফালৰ।
আচ্ছা।
সেইটোৰ বৰপেটাত মানে সেইটো আৰু চিনাকি।